বাই ক শুনা পাইছো। ভাল ভাল। তোৰ?
মোৰ ভালে ৰ
এই তই ফোন মাৰত মন চন ভাল লাগি গলে বহুত। কালি পৰা মনটো বেয়া লাগি আছে, এতিয়া অলপ ভাল লাগিছ তই মৰাত।
হয় নেকি।
ভাত-চাত খালী নেকি?
হয়।
হেল্ল'।
এই ভাত খোৱাই ন ৰ' ভাত খামহে। ভাত খুৱ নাই ৰ, ভাত খোৱাই নাই খাম হে।
হয় নেকি। যিমনৰ পৰা আহিলি?
অজিমৰ পৰা আহিছো।
অ জিমৰ পৰা আহি একো খানাই?
নাই ৰ এই গা চা ধুলো, চাকি তাকি দিলো,
অ-অ-অ। শুনা পাইছো। কিন্তু কালিতকে কিবা মাতটো অলপ কম কম শুনি আছো মানে। ল্লষ্ট তই যেতেয়া ফোন মাৰছিলি।
হয় নেকি।
আহ।
কিয়বা।
মানে বহুত শ্ল' শুনি আছো, তোৰ চাউণ্ড কমো আছে নেকি?
মোৰ চাউণ্ড কিয় কমৱা থাকব? তোৰকমা আছে চাগে চা, তোৰকমা আছে নেকি চা।
মোৰ চাউন ফুল আছে।
মৰ ফুলে আছে চোন কিয় বা
গম ন পও বাকী ক জিম গৈছিলি আজি
অ অ গৈছো
কি মানলি আজি
আজি মাৰিলো চেষ্টাৰো চলটাৰে মাৰছো
চে চলাৰ
উম
অ তজোতিন বদলাইছ না বাকী ঘৰত চবৰে ভাল ন
বাকী ভাল ভাল
অ আমাৰো ভালেৰ
হয় নকি
হয় হয়
হ্ল
কতো ওলাইছিলে য নাই
নাই নাই নাই যোৱা নাই ৰ এই যাবা লাগব ৰ অলপ প্লেন চলেন কৰিবা লাগিব কুঠিনতেিব নিল নে
বহুত দিনটোো ন
আহ বৰষুণ দিছিলে নে ৰাতিপুৱা অলপ
অহ
কিন্তু এতিয়া আৰু ৰ'দাইছে- চাৰে ছয়টা মানত এনে দিছে অলপে দিছে অলপ- সময় নে পাঁচ দহ মিনিট মান-
তাৰ পিছতে মানে তই জিম গুচি গৈছা?
অহ-
অ এ মইতো সেইকেইদিন ফোন মাৰি আছিলো তোৰ তাত ফোনে লগা নাই কিয়বা?
অ কিয়বা কিবা প্ৰব্লেম হৈছে নেকি?
অ পাৰে মই হাবলো তোৰ লগত কিবা এটা সুধো ফন্ মাৰলো তিনদিন মান ফন মাৰলো নালগিলে। এই মানে আমাৰ মানে তোৰ এক্জাম আহি আছে তাতে মানে এইগিলা মানে - ি ক সোধে সেইণে মই ভাবিলো তোক সোধো অলপ-
অ হয় নেকি?
এ বেলেগ নহয় তোৰৰে ৰাজ্য আইনৰ কথা সুধিব খুজিছিলো।
তইতো জানাই ভাৰত এখন যুক্তৰাষ্ট্ৰীয় দেশ বুলি। ইয়াততোৰ কেন্দ্ৰীয়- চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুয়োটাৰে নিজ নিজ মানে ক্ষমতা আছে আৰু তাৰপিছত- সেই অনুসৰি মানে- ৰাজ্য চৰকাৰে কিছুমান বিষয়ত মানে আইন প্ৰণয়ন কৰিব পাৰে। আৰু এই আইনসমূহে মানে ষ্টেট- লছ আৰু আহ নহ'লে বা ৰাজ্য আইন বুলি কোৱা হয় মানে। এনে তোৰ মতে ষ্টেট ল মানে কি?
মোৰ মতে ষ্টেট লোৱা মানে মানে এখন আইন আৰু যিখন মানে ধৰ ৰাজ্যৰ মানে বিধান। বাই মানে নিজৰ যিটো সংবিধান থাকে সংবিধান-
অ এতিয়া তোৰ মাতটো ক্লিয়াৰ আহিছে দে মোৰ চাউণ্ড কমি আছিল। অ -অ -অ -অ মই এতিয়া-
আহ মই কৈছো ন তৰে চাউণ্ড কমি থাকব, এতিয়া ক্লিয়াৰ আহিছ ন?
আহ এতিয়া ডাঙৰ কে আহিছে, বঢ়িয়া।
মানে ষ্টেট ল মানে হ'ল মানে- মানে এখন আইন আৰু মানে যিখন মানে ৰাজ্যৰ যিখন বিধান সভা থাকে, সেই বিধান সভাই মানে নিজৰ সাংবিধানিক, মানে সমতাৰ ভিতৰত প্ৰণয়ন কৰে আৰু। আৰু এয়াই মানে সাধাৰণতে ৰাজ্যৰ ভিতৰতে মানে প্ৰযোজ্য হয় আৰু।
আত্ছা এনে সকলো আইন কেন্দ্ৰীয় চৰকাৰে বনাব পাৰে মানে বনাব নোৱাৰে নেকি?
অ নোৱাৰে-নোৱাৰে। কাৰণ চা মানে হ'ল ভাৰত ভাৰতত তাত বিভিন্ন ৰাজ্যৰ মানে ভৌগোলিক অৱস্থাই হওঁক বা ভাষা সংস্কৃতি কৃষি তাৰে পিছত শিক্ষা হওঁক তাৰ যিবিলাক স্থানীয় সমস্যা আৰু মানে প্ৰয়োজনতো বেলেগ-বেলেগ ন? সেইবাবে উম মানে নিজৰ প্ৰয়োজন অনুসৰি মানে আইন বনাব
আচ্ছা, এনে ভাৰত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা মানে কিনো?
যুক্তৰাষ্ট্ৰ ব্যৱস্থা সেইটো মানে ধৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত মানে সমতাটো মানে কেন্দ্ৰ- কেন্দ্ৰ আৰু মানে ৰাজ্য চৰকাৰৰ মাজত মানে বিভাজিত হৈ থাকে আৰু। আৰু দুয়োটা চৰকাৰৰ মানে নিজৰ নিজৰ দায়িত্ব আৰু ক্ষমতা থাকে আৰু। সেই সেইটোৱে মানে
এনে ৰাজ্য আইন কোনে ক্ষমতা দিয়ে?
সেইতো ভাৰতৰ সংবিধানে দিয়ে। সংবিধানত মানে স্পষ্টকৈ মানে উল্লেখ আছে যে, মানে কোনটোৰ বিষযত মানে কেন্দ্ৰ, আৰু কোনটোৰ বিষয়ত ৰাজ্য চৰকাৰ আইন প্ৰণয়ন কৰিব আৰু। সেইবোৰ মানে ডিটেইেলছত লিখা থাকে আৰু।
আৰু ষ্টেট লিষ্ট মানে কিনো?
সেইটো মানে সংবিধানৰ মানে যিটো ছেভেন চিডিউল আছে সটো মানে সেইটোত মানে উল্লেখ থকা মানে ষ্টেট লিষ্টত মানে কিছুমান বিষয় থাকে আৰু। সেইবিলাক মানে য ন মানে প্ৰণয়ন কৰে আৰু যেনে কাৰণ পুলিচ হওক জন শৃংখলা হওক কৃষি তাৰপিছত স্থা। নীয় শাসন বজাৰ ভূমি আৰু মানে জনস্বাস্থ্য এইবিলাক মানে বিষয়বিলাক থাকে আৰু।
উ উম আৰু কন কাৰণ্ দিছ মানে কি?
সেইটো মানে এই তালিকাত মানে যিবিলাক বিষয় মানে যিবিলাক বিষয় থাকে আৰু এই বিষয়সমূত মানে কেন্দ্ৰ আৰু ৰাজ্য মানে দুয়টা এতিয়া চৰকাৰে মানে আইন বনাব পাৰে আৰু বেংক শিক্ষা হওক বন
অৰেলোক আৰু। খাই আছ চাগে কিবা ঘৰাই ল ভালুকে
তাতে মানে ধ শিক্ষা হওক, বন হওক বিবাহ, হওক দেউলীয়া আইন হওক সামাজিক সক্ষ কা এইবিলাক মানে থাকে আৰু।
আচ্ছা এনে ইউনিয়ন লিষ্ট বস্তুটো কি?
ইউনিয়ন ৰিষ্টুৰেণ্ট এই তালিকাত মানে ধৰ কিছুমান বিষয় থাকে আৰু মানে সেই বিষয়সমূহ মানে কেৱল মানে সংসদায় নিয়ে বনাব- যেনেকে ধৰ ৰাষ্ট্ৰীয় সুৰক্ষা, বিদেশ নীতি- ৰেলপথ, বিমান চলাচল, যোগাযোগ এইবিলাক মানে আৰু।
আৰু এনে এখন ৰাজ্য আইন কেনেকে গঢ়ি উঠে নো?
ৰাজ্য মানে কৰে মানে চ প্ৰথমতে মানে এখন বিল মানে বিধানসভাত মানে উত্থাপন কৰা হয় আৰু তাৰছ তাৰপিছত ধ মানে আলোচনী হওক সংশোধনী হওক ভোট গ্ৰহণ আৰু মানে অনু অনু তৰ পিছত মানে ৰাজ্যপালৰ মান ৰাজ্যপালৰ যদি মানে সেই বিলখনে সন্মতি লাভ কৰে আৰু সেই বিল সেইটো তাৰ মানে সেই বিল খ মানে আইনত পৰিণত হয় আৰু
আচ্ছা এনেই বিধানসভাৰ মূল দায়িত্বটো কি
মূল দায়িত্বটো মানে সেবি মানে আইন প্ৰণয়ন কৰাৰ চৰকাৰৰ কামটো পৰ্যালোচনা কৰা তাৰপিছত বাজেট অনুমোদন তাৰপিছত জনসাধাৰণৰ সমস্যা উত্থাপন আৰুাক আৰু যিবিলাক মানে নীতি আছে সেই নীতি বিলাক নিৰ্ধাৰণ কৰিব লাগে আৰু
আচ্ছা আৰু ৰাজ্যপালৰ ভূমিকাটো কি
ৰাজ্পালে আইন সন্মান আইন সন্মানে অনুমোদ অনুমোদন দিব পাৰে আৰু অ
অ অ
আৰু তাৰপিছত মানে পুনৰ যদি বিবেচনা কৰিব লগা হয় তাৰ বাবে মানে ঘূৰাই পঠিয়াব পাৰে আৰু কিছুমান হাতত মানে ৰা ৰাষ্ট্ৰপতিৰ যিটো বিবেচনা আছে তাৰ বিবেচনাৰ বাবে মানে সংৰক্ষণ কৰি ৰাখা হয় আৰু
আচ্ছা এনে মোক ৰাজ্য আইনত দুটামান উদাহৰণ দিচোন কাৰণ তাতে উদাহৰণো সোধে ন
ৰাজ্য আইনৰ মানে ধ এইটো ভূমি সংস্কাৰ আইন তাৰে পিছত কৃষি বিপণন আইন তাৰে পিছত পৌৰসভা আইন পঞ্চায়ত আইন ৰাজ্যিক কৰ জনস্বাস্থ্য সম্পৰ্কীয় আইন তাৰপিছত স্থানীয় পৰিবহন আইন আৰু যোনটো ৰাজ্যিক শিক্ষা নীতিৰ সৈতে জড়িত আইন এইবিলাক মানে ৰাজ্য আইনৰ
আৰু হেৰি সাধাৰণ নাগৰিকৰ জীৱনে ইয়াৰ প্ৰভাৱটো কেনেকুৱা।
হয় চাবি ভূমিৰ অধিকাৰ হওক যিবিলাক স্থানীয় কৰ আছে স্বাস্থ্য সেৱা কৃষি শিক্ষা পুলিচ ব্যৱস্থা পানী য নগৰ উন্নয়ন আৰু মানে স্থানীয় শাসনৰ যিবিলাক বিষয় আছে আৰু সেইবিলাকে মানে সেইবিলাক বিষয়ত মানে ৰাজ্য আইনে মানে প্ৰত্যয়ক্ষভাৱে মানে প্ৰভাৱ পেলায় আৰু নাগৰিকৰ ওপৰত।
আচছা যদি তোৰ কেন্দ্ৰ আৰু ৰাজ্যয়ৰ আইন মানে একে বিষয়ত বেলেগ হয় তেতিয়া
তেতিয়া মানে যিহেতু কন কাৰণ্ লিষ্ট আছে আৰু সেই যুৰ ক্ষেত্ৰত মানে সাধাৰণতে মানে যিবিলাক কেন্দ্ৰীয় কেন্দ্ৰীয় আইন মানে অগ্ৰাধিকাৰ দিয়া হয় তেতিয়া মানে কিছুমান বিশেষ পৰিস্থিতিত মানে সংবিধান অনুসৰি মানে থাকে আৰু।
অ', অ', অ',। আৰু তোৰ যদি হাই কোৰ্টে কি কৰিব পাৰে এইটোত
হাই কোৰ্টে কি কৰে হাই কোৰ্টে আমাৰ ঘৰ হয় আৰু। কোনো ৰাজ্যৰ মানে আইন আইন সংবিধান বিৰোধী বুলি মানে অভিযোগ উঠে আৰু। তেন্তে মানে উচ্চ নয়্যলয় বা মানে উচ্চতম নয়্যলয়ে সেই আইন মানে পৰ্যালোচনা কৰিব পাৰে আৰু মানে সেইটোৱে হাই কৰ্টৰ কাম আৰু।
এনে সংবিধান বস্তুটো ইমান সৰ্বচ্চ কিয়।
কাৰণ চাবি ভাৰতৰ মানে সকলো আইনে হওক তাৰপিছত কেন্দ্ৰীয় হওক বা ৰাজিক হওক মানে সংবিধানৰ সৈতে মানে সাম্সয়পূৰ্ণ হব লাগিব আৰু মানে মানে বিৰোধী আইন আদালতত মানে বাতিল কৰিব পাৰে আৰু সেইকাৰণে। সেইকাৰণে সংবিধানটো সৰ্বোচ্ত আৰু ত মানে
আৰু আধুনিক যুগত কি কি নতুন বিষয় আহিছে।
অ', মানে স এইটো ই গভাৰনেন্ঞ্চ তাৰে পিছত নগৰ পৰিকল্পনা, স্থানীয় ডিজিটেল সেৱা, তাৰপিছত তথ্য ৱৱস্থাপনা স্মাৰ্ট চিটি হওক তাৰ অনলাইন জনসেৱা আৰু যিবিলাক মানে পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় নীতি আছে মানে সেইবিলাক মানে ৰাজ্যসমূহে গ্ৰহণ কৰে। কৰে আৰু।
আচ্ছা এনে অসমত ৰাজ্য আইনৰ বিশেষ গুৰুত্বটো কি?
গুৰুত্ব আছে মানে ধৰ অসমত কৃষি হওক চাহ উদ্যোগ হওক বন হওক নদী ব্যৱস্থাপনা স্থানীয় স্বায়ত্ত পৰিষদ, পৌৰসভা, পঞ্চায়ত, শিক্ষা স্বাস্থ্য আৰু মানে জনশৃংখলাৰ ক্ষেত জন শৃংখলাৰ ক্ষেত্ৰত মানে ৰাজ্য আইনটো মানে অতি গুৰুত্বপূৰ্ণ হয় আৰু।
উম উম এনে দূ ৰাজ্য আইনৰ ভৱিষ্যতটো কেনেকুৱা।
যদি মানে সেই আৰু যদি মানে আইনখন মানে মে যদি ভাল আৰু স্বচ্ছতা থাকে আইনখনত বাাৰ তাতে জনসাধাৰণে মানে অংশগ্ৰহণ কৰে আৰু। তাৰে পিছত য আইন আইন প্ৰশাসন তথ্য ভিত্তিক সিদ্ধান্ত এয়াৰ সহায়ত ম যদি নীতি এটাক বিশ্লেষণ কৰে তে অধিক জবাব বিহা দেখা যাব আৰু মানে
মানে হেৰিতটো আৰু ৰাজ্য আইনৰ উন্নয়ন আৰু শাসন ব্য্ৱস্থা মানে দৈনন্দিন জীৱনৰ লগত জড়িত আৰু
উম উম
আৰু স্থানীয় সমস্যা সমাধান আৰু জনসেৱা উন্নত কৰাত ভূমিকাটো পালন কৰে আৰু অ',
আৰু যদি শক্তিশালী ৰাজ্যন থাকে বা স্বচ্ছ শাসন আৰু সংবিধানৰ প্ৰতি সন্মানে মানে এ এখন গণতান্ত্ৰিক ৰাজ্যক মানে অধিক উন্নত আৰু দায়িত্বশীল কৰি তুলি আৰু